হেল্ল, কি কবা আৰু। ভাত খালি?
অঁ চাহ খালি না নাই? হা হা? নাই এনেই আছোঁ, ভাত বনাই আছোঁ।
এই মাংস আনিছিলোঁ আজি।
হেল্ল' তাকেই আদা, ৰহুনো বতিলো অলপমান, বতি লৈ পেলাই বনাইছোঁ।
তুমি ভাত খালা? নাই খোৱা নেকি, আজি কামত যোৱা নাই যে? অ', আচ্ছা, অ', বাকী ক'ত আছা, ঘৰতে?
নাই আৰু মাংস আজি এনে বজাৰত গৈছিলোঁ, তাকে আনিলোঁ অকমান।
আজি বন্ধ বুলি ভাবিলোঁ
উম। কোৱা, তুমি কি বনালা, দালি? আৰু?
উ, ভাজি। অ', ঠিকেই আছে, উম, বৰ্তমান ঘৰতেই আছা?
অ' অ'। কামত যোৱা নাই? হেল্ল', হেল্ল' হেল্ল', তোমাৰ নেটৱৰ্কৰ প্ৰব্লেম চাগে। উম, এনেই মানে বতৰটো বেয়া এতিয়া, বৰষুণ দিব চাগে। অ' অ', বহুত বৰষুণ আহিব চাগে। উম। ৰাতিপুৱা ভাগত ৰ'দ দিছিলে, পিছত আকৌ বতৰতো এতিয়া ডাবৰীয়া হ'ল অকমান। উম, পথাৰত গৈছ
উম, কেতিয়া? ৰাতিপুৱা, মানে হৈ আছে। অ', ঠিকেই আছে, এতিয়াতো পথাৰতে কামো আছে যিহেতু ন? অ', ঠিকেই, তাৰ কাৰণেতো পথাৰত যাব লাগিবই না। কিমানকে হাজিৰা? চাৰিশ।
অ', ঠিকেই আছে, ভাত কেতিয়া খাবা? অ', খালাই মানে, কিহেৰে, আচ্ছা আচ্ছা, ঠিকেই আছে। অ', এনেই মই গৈছিলোঁ ফুৰিব। এই জাছ, হেৰি কি বাৰে আহিলো মই, মঙ্গলবাৰে আহিলোঁ কামাখ্যাৰ পৰা। অ', নাই, মাৰ লগত গৈছিলোঁ, মা লগত আছিল, মাহী, বাইদেউ গৈছিল। তাৰপিছত লগৰ দুজন, তিনিজন মান গৈছিলোঁ। অ' ভাল লাগিছে, ঘূৰি বহুত ভাল লাগিছে, মানে ভিৰ আছে যেনিবা, সিমানো এটা ভিৰ নাই আৰু। অ', আমি, এনেইতো অম্বুবাচীত টাইমত বহুত ভিৰ হয় ন? ত' এতিয়া মানে অলপ ভিৰটো কম হ'ল, গৰমবন্ধ চাগে ন, চামাৰকেম্প চলি আছে আৰু। অ', তাৰকাৰণে অলপ আছে ভিৰটো, হ'লেও মানে যাব পাৰি আৰু। অ', গৰমটোতো আছেই আৰু। অ', মেইন মন্দিৰতো যাব নোৱাৰিলোঁ, হ'লেও এনেই সেৱাটো কৰিব পাৰি বাহিৰৰ পৰা। উম হয় হয়
উম আচ্ছা।
কত আছে আপুনি? অ হয় নিকি বাকী খবৰ পাতি ভাল? অহ।
অ আহিবা টাইম পালে কেতিয়াবা ফুৰিব আমাৰ পিনে। হয়।
উম নাই নাই নাই নাই এইটোয়ে মানে কামাখ্যাতে গ'লো আৰু ক'তো যোৱাই হোৱা নাই। মানে পইচা পাতিৰ প্ৰব্লেম ন। পইচা পাতি নাই বৰ্তমান কাম কাজো নাই। এদিন কাম কৰিলে আৰু এসপ্তাহ বহিয়ে থাকিব লাগেচোন। হয়। উম উম।
ক'ত আছা, ঘৰতে? আছা। বাকী ভাইটিৰ খবৰ ভাল? অ, কোন ক্লাছত এইবাৰ? ওৱান অ ঠিকে। ঠিকে আছে, কত দিছে প্ৰাইভেট? অ।
আচ্ছা আচ্ছা। হেল্ল'! হেল্ল'! হেল্ল! হেল্ল'! নাই তোমাৰ ভইচো ভালকে অহা নাই। হেল্ল'!
হেল্ল! হেল্ল!
অ শুনিছো শুনিছো কোৱা। অ হয় নেকি। কি কৰিছা? ঔ, আচ্ছা।
ভাত বনালা কি বনালা ভাত খালা? নাই খোৱা।
অ আমি, আমি আজি হেৰি বনালো মাহৰ দালি, খাৰ, শামুক। পাপৰ ভাজি, আলু পিটিকা।
অ ভাল লাগে শামুকৰ লগত মাহৰ ডালি খাৰ খাই। তুমি খাই পোৱা নাই?
আচ্ছা খাব কেতিয়াবা ভাল লাগেটো খাই বহুত অ
বাকী তুমি কোৱা।
নাই নাই। এ এনেই জাষ্ট আছো ইমানো ভালো নহয় বেয়াও নহয় আৰু।
অ আছো আৰু কোনো ৰকম ভাল বেয়াৰ মাজত। উম, হয় হয়।
তুমি অ পিছত ধেনিৰ খবৰ কি ৰকম? ভাল ন, অ আচ্ছা। উম ঘৰত বৰ্তমান কামত আছে চাগে? অ হয় হয়।
উম তুমিতো কাম কৰি আছা ন। পইচাৰ অভাৱ নাই তোমালোকৰ বৰ্তমান। উম
আমাৰ হে পইচা একেবাৰে মানে কাম কৰিলে পইচা পাতিৰে মানে পোৱা নাযায়। চব বাকী কাম। উম। হয়, হয়। নাই।
এ এনে আৰু গৰমো দিছে বৰষুণ আহিব মানে বতৰটো ডাবৰীয়া হ'লেও মানে বৰষুণ পিব নেকি গৰম মানে বহুত দিছে আৰু।
উম। উম নাই, কলেজ হৈ গ'ল এই জাষ্ট এইবাৰ বি এ কমপ্লিট হৈছে। নাই, নাই, নাই নপঢ়ো আৰু বাদ দিছোঁ। উম কিমান পঢ়িবি আৰু সৰুৰ পৰা। পঢ়ি, পঢ়ি ইমান ডাঙৰ হলোঁ আৰু মন নাযায় এতিয়া, উম। ঘৰতে ন বৰ্তমান।
ঠিকে আছে।
হয় হেল্ল', হেল্ল'। অ', শুনিছা। এই মানে নেটৱৰ্কৰ অলপ প্ৰব্লেম হৈ আছে মানে অ'। উম। নাই। আজি যোৱাই নাই দৌৰিব আজি এসপ্তাহ মানেই হ'ল দৌৰিব যোৱাই নাই। এ কিমান আৰু দাউৰিব মনে নযায় দাউৰিব। দাউৰি দাউৰি মানে একে মানে কলা হৈ গৈছোঁ খীণাই গৈছোঁ
অৱস্থা নাই আৰু মানে অ'।
তুমি গৈছা। অহ যোৱা নাই আজি উম। ক'ত আছে বৰ্তমান? অ', ঘৰতে আচ্ছা। হ হেল্ল' আ ভাইটি অহ। ঘৰতে আছা অ', ভাত খালা? অ', ভাত বনোৱা নাই নেকি।
নাই বনোৱা, মানে বনাই আছে। খুৰি নাই দিয়া কামত গৈছে আজি কিবা বাহিৰত
অ', পিছেত তোমাৰ দাদাই ভাত বনাই চাগে।
অ'।
অ', তুমি বোলে ছোৱালী পলুৱাই নিছা শুনা পাইছোঁ।
নাই।
অ', শুনা পাইছোঁ অ তোমাৰ দাদাই কৈছে মানে। এ তোমাৰ দাদাই কল মানে কৈছে যে মোৰ ভাইটি মানে ছোৱালী ফলো আনিলে।
অহ।
ত' এতিয়া মানে বিয়াখন পাতি দিব লাগে আৰু ত' মোক অলপ হেল্প কৰিব কৈছে মই আৰু মই আৰু কলো হ'ব দে মই খানাটো আৰু পেণ্ডেলটো দিম।
অ'।
বাকী তুমি হেৰি কৰিবা আৰু আৰু মই কেইটামান লগৰ কৈছোঁ ৰ হেৰি খিনি দিব দৈ গল্লা খিনি কৈছোঁ। অ', কি ছোৱালী?
অ', ছোৱালীটো মানে এইটো কথাতটো সঁচা নহয় বাৰু মিছা।
নাই নাই, তুমি কেলে লাছ কৰিছা? যিটো টো হয়, সেইটো ক'ব লাগে ন, মই আৰু এইফালে পেণ্ডেলক ফোন কৰিলো, তাৰপিছত
এইটো মানে ছোৱালীৰ কথাটো এইটো মিছা, এনে মানে কৈছিল আৰু মানুহে, সঁচা নহয়।
উম, তুমি এনে কলা নেকি?
নাই, সঁচাকে কৈছোঁ।
নাই নাই, বিয়াখন পাতিব লাগে ন, বিয়া পাতিলেহে মানে তোমাৰ জীৱনৰ লক্ষ্যতো সম্পূৰ্ণ হয় ন। নহলে তুমি এনে পৃথিৱীত হেৰি, জাগা দখল কৰিব আহিছা ন।
তোমাৰ যদি বিয়াই নাপাত, তুমি যদি একো কাম বনেই নকৰ' বিয়া পাতিব লাগিব ন, বিয়া পাতিলেহে আচল মজাটো পাবা। মানে হেৰি তুমি বেয়াকে নাভাবিবা, মানে হেৰি সংসাৰটো কৰিব লাগে ন।
অ', হয় নে
অ', নহলে তোমাক
মানে, মানে মই এতিয়ালৈকে, এতিয়ালৈকে সেইবিলাক ভাবা নাই আৰু।
অ', আচ্ছা, এতিয়া তুমি পঢ়া শুনা কৰি আছানে?
পঢ়া নাই বাৰু, পঢ়া শুনা এতিয়া বাদ দিছো অলপ।
অ', আচ্ছা, কিহলে বাদ দিলা?
এনেই, এনেই।
পঢ়া শুনা কৰিব লাগে ন, বৰ্তমান পঢ়া শুনাৰ যিটো মূল্য হৈছে, পিছত গৈ তুমি বহুত মানে পস্তাব লাগিব, অ', তোমাৰ তোমাৰ দাদাক চোৱা, বৰ্তমান পঢ়া শুনা কৰি বৰ্তমান মাষ্টাৰ, মাষ্টাৰ কৰি আছে।
অ'।
তুমি কিয় এনেকুৱা হৈছা? অলপ ভালকে পঢ়িবা, পঢ়া শুনাত গুৰুত্ব দিবা।
অ'।
উম, তুমি এনে শিখৰ গুটকা খোৱা নেকি?
নাই নাই, নেখাওঁ।
অ', ভালেই ভালেই, মানে তুমি হেৰি কৰিবা, পুলিচত ট্ৰাই কৰিবা। তোমাৰতো বডিটো ঠিকেই আছে ন। এইবোৰ, এইবোৰ খালে মানে তোমাৰ হাৰ্টৰ প্ৰব্লেম হয়, তুমি ৰাণিং কৰিব নোৱাৰিবা।
অ'।
আৰু তুমি তোমাৰ ধৰ, সোনকালে তুমি আয়ুটোও কমি যাব, সোনকালে তুমি সৰ্গবাসী হ'বা।
হয় নেকি?
অ', আৰু বৰ্তমান আমাৰ চব হেৰিয়েই ন, ভেন জাল খানা, চব বস্তুতে ধৰ হেৰি দিয়া থাকে। মেডিচিন দিয়া থাকে, কেমিকেল দিয়া থাকে।
অ'।
ত' সেনেকে ধৰ, যত আমি পঞ্চাশ, কি কয় ষাঠি বছৰ বাচিব তাত আমি চল্লিশ বছৰতে আমি মৃত্যুৰ বৰণ কৰিব লগা হয়।
অ', অ', অ', কথাটো সচাই ন, অ', অ'।
আৰু বৰ্তমান আমাৰ এই বায়ুতো ভাল নহয় ন, মানে সকলো গছ গছনি কাটি ধ্বংস কৰিব ধৰিছে, অ'। আমাৰ মেইন মানে, প্ৰদূষণটোৱেই বেয়া।
অ' সেইটো হয় চাগে।
কি নেকি? তুমিতো কিবা জানা ন? মোক কি তুমি একো ন একো নুশুধা নেকি?
এনে উ আপুনি ডাঙৰ না আপোনাক মই ক'বা নোৱাৰিম।
নাই, নাই। আমি ন একুবে কিয় ন মানে সমান আমি মানে তুমি মোক বন্ধু বুলি ভাবিবা। মই তোমাক বন্ধু বুলি ভাবিম। তেতিয়া হেনো আমাৰ হেৰিতটো মানে ঠিক থাকিব ন সম্পৰ্কটো।
অঁ, অঁ।
বাকী এনে কতোবা ঘুৰিব চুৰিব যোৱা নাই নেকি? বৰ্তমানতো চামাৰ কেম্প চলি আছে ন?
অ' নাই যোৱা, নাই যোৱা।
অ' কেলেই?
এনে আৰু ঘৰতে ভাল লাগে এইটোৱে।
নাই পইচাৰ কিবা দিগদাৰ হ'লে আমাক কবি ন? আমাৰ কি অভাৱ আছে পইচা মানে ঢে'ৰ।
নালাগে, নালাগে বেলেগৰ পৰা পইচা ল'ব মই বেয়া পাওঁ নহয়।
অ', হয় নেকি, ঘৰতে আছে এতিয়া?